হেল্ল'
হেল্ল'
অ' কি কৰিছা?
এয়া আছোঁ দিয়া, তুমি?
ময়ো এই এনেই আহিছ আছো আৰু ভাই ভহতে আনক খোজকাঢ়ি খোজকাঢ়ি। তোমাৰ
আজি স্কুল নগলা নেকি?
আজি তোমাৰ আহিলোগৈ পৰীক্ষা হৈ আছিলে যে। সেইকাৰণে অলপ সোনকালে ছুটি হ'ল আৰু। এতিয়া আকৌ ল'ৰা ছোৱালী বিলাকত তোমাৰ সেয়া হেৰি পৰীক্ষা হৈ আছে নহয় তাৰ পিছত গৰম বন্ধ হ'ব যে। সেইটো কাৰণে, তুমি এনে ভাত খালানে নাই?
ভাত ৰাতিপুৱা খালো। এতিয়া খাম আৰু বনাই কৰি থৈছো খোৱা নাই আৰু।
বনাইছা। কি বনাইছা?
আজি বনালো ৰবা এই ঘৰতে লাই শাক আছিলে। এই অ' লাই শাক তেনেকে অকণ আলু-চালু দি বুট-চুট দি পেলাই, তেনেকে অকণমান থুপথূপিয়া কৰি পেলাই কৰিছোঁ। তাৰপিছতে দালি বনাইছোঁ।
উম,
আৰু এই, সৰু-সৰু মাছ আছিলে।
অ, মাছ ৰাখিছিলা মানে।
অ, মাছ ৰাখিছিলো।
বেপাৰী আহেনে, ঘৰলকে?
অ, আহে আহে। বেপাৰী আহে, এই মানে দহটা, দহটা চাৰে দচ বজালৈকে বেপাৰী পোৱা যায়, তাৰ পিছত আৰু বেপাৰী পোৱা নাযায় আৰু
মানে কি জানা, ৰাতিপুৱা সময়খিনি যিবিলাক মাছ আনে মানে ন, সেই সময়খিনি তেওঁলোক মানে ৰাতিপুৱাটোতে মানে বেচি পেলাই থৈ গুচি যায়গৈ আৰু। তাৰপিছত চাগৈ মাছে নেবেচে, ভাতিবেলা আকৌ চাগৈ বেচে, এনেকুৱা হ'ব পায়।
ভাতিবেলা আকৌ হেৰি, এই বাট বজাৰত বহে। বাট বজাৰ আকৌ আমাৰ, আমাৰ ঘৰৰ পৰা দুই কিলোমিটাৰ মান দূৰ।
অ, হয় নেকি?
ভালে যাব লাগে। অ, সেইকাৰণে মানে উম, সেইকাৰণে মানে, ৰাতিপুৱাই সেইয়াই তাকে। ৰাতিপুৱা ৰাখি থলা, তেতিয়া মানে এই পতকে আলহী- দুলহী আহিলে অকণ অসুবিধা এটা হয় আৰু।
অ, সেইটো ভালে কৰিছা দিয়া।
কাটা উম, কাটা কৰা মানুহবোৰ, নাথাকে অ, আগবেলাৰ ভিতৰত নাপায়।
অ, আমাৰ সেয়া যে, ঘৰত ৰাতিপুৱা যে আহে যে বেপাৰীকেইটাই আকৌ কাটিও দি থৈ যায়, গম পাইছা।
ৰাতিপুৱা আহা, কেই তেতিয়া আমাকো কাটি দি থৈ যায়। পিছত কাটা মানুহ নাপায়, মাছ নাই, মাছ কটা মানুহ নাপায় আৰু।
উম, নাপায় আৰু
আবেলি ধৰা চাৰিটামান বজাৰ পৰা বহি যায় আৰু।
উম, আৰু কি জানা, ৰাতিপুৱা অনা মাছ কেইটা আকৌ সিহঁতৰ লোকেল মাছ নহয় জানো? তুমি ভাতিবেলা যিবিলাক মাছ পাবা, কাটা মাছহে থাকে। চন্দা, এইবিলাক অ, সেইবিলাক মাছ আকৌ এতিয়া খাব, খোৱাটো বেয়াও গম পাইছানে?
পুখুৰীত, পুখুৰীত মাছ বিলাক পুখুৰী মাছ
উম, উম, সেইটোৱে সেইটো অ, নালাগে। তোমাৰ বিলৰ মাছ হ'ব লাগে ন, তেতিয়াহে সোৱাদটো হয়।
উম, সেইকাৰণেতো এই ফিচাৰী মাছ বোৰ, ফিচাৰী মাছ বোৰ হেৰি নহয়। দামটো বেছি মানে, বেছিকৈ লয় ডাঙৰ-ডাঙৰ মাছ কিন্তু খোৱাত খাবলৈ একো নাই, সাৰ-সাৰ-সাৰ মাৰে নেকি তহঁত তেওঁলোকে।
হয় দিয়া, দুদিনমানতে মানে মাছবিলাক ডাঙৰ হ'বলৈ সিহঁতে ঠিকছে কিবা-কিবি খোৱাই সেইটো কাৰণে অতি সোনকালে ডাঙৰ হয় উম, কোৱাচোন।
তুমি যিমান ধুনীয়াকে ফ্ৰাই কৰি পেলাই তুমি ধুনীয়াকে থলা, ভাজি পেলাই। ত, তুমি যদি এদিন মানে, মোকলাই নিদিয়া বা এনেকে ক'বাত থৈ দিয়া হতকচৰ ভিতৰতে থৈ দিও নহয়, ঠাণ্ডা কৰি পেলাই থও মাছবোৰ কিবা, পানী উঠি কিবা বেয়া হৈ যোৱা নিচিনা অকন ভেঁকুৰ উঠা নিচিনা
আৰু কি হৈছে জানা, এতিয়া তুমি যদি ফ্ৰিজতো থোৱা, মাছটো খাবলৈ সোৱাদ টো নাইকিয়া হৈ যায়, এসাজ খোৱাৰ পিছত অ'। তুমি এতিয়া ডাঙৰ যদি ৰৌ মাছ এটা কিনি ললা ন, তোমাৰ ডেৰ কেজি দুই কেজি ওজনৰ আনেই। তুমি মানে দু এসাঁজ বা দুসাঁজ খালা মানে দিনত আও ৰাতি ৰাতি যদি খোৱা পিছদিনাখন খাবলৈ সেইটো সোৱাদটো নাইকিয়া হৈ যায়। অ' সোৱাদো নাইকিয়া হয় যায়। হয়নে?
তুমি ডাঙৰ মাছ এটা আনি পেলাই অকলে খাবও নহয় ন?
নহয় আক'! উম ভাল হয়। মানে কি জানা? মানুহ লগত থাকিব লাগে যদি মানুহ নাথাকে তেতিয়াহলে তুমি অকলে ৰাখিবলগীয়া হৈ যায় নহয় জানো? সেইটোৱে অ' তাকে!
থৈ দিয়া যায় যে সৰহকে আনিলে সেই মাছখিনি বেয়া হয় যায়।
আমাৰ তোমাৰ সেয়া স্কুলৰ ওচৰতে যে। পুখুৰী এটা আছে নহয় মানে সিহঁতৰ নিজৰ বিল নিচিনা আৰু নিজে খান্দি লৈছ ছে সেইটো মানে তেওঁলোকে কোনো সাৰ-চাৰ ব্যৱহাৰ নকৰে। মানে যিখিনি মানে মাছ ক মানে দানা দিব লাগে, যেনেকে ৰাখিব লাগে তেনেকেই ৰাখিছে। আৰু বছৰেকত মানে এবাৰ মাৰে আও আকৌ পইচা উঠাই এশ টকা এশ টকাকে। তেনেকে দি পেলাই আকৌ মাছখিনি মানে হেৰি কৰে দিয়ে। সৰু সৰু পোনা আনি দিয়ে আকৌ একবছৰ ৰাখি পেলাই অলপ দিন যেতিয়ালৈকে ডাঙৰ নহয়। ডাঙৰ হ'লে সিহঁতে গাঁৱৰ মানুহখিনি ভগাই লয় আৰু মাছ।
অ' তেনেকুৱা চ তেনেকুৱা তেনেকুৱা চিষ্টেম আমাৰ হে গাঁৱতো আছে। আমাক কলং আছে নহয়, দুখন দুফালে। সেই কলংকেইখন ডাকত লয় গাঁৱৰ মানুহে, ডাকত লয় বছৰত ধৰা এই মাঘৰ বিহুৰ সময়ত যে মাঘৰ বিহু উৰুকাৰ দিনাখন মাৰ ৰে, অ' মাৰি পেলাই গোটেই গাঁৱৰ ৰাইজক এসাঁজ খুৱাই দিয়ে আও, খুৱাই পেলাই বাকী খিনি সিহঁতে বিক্ৰী কৰে।
উম ভালে কৰে ভালে কৰে বহুত মাছ ওলাই বহুত মাছ ওলাই, তোমাৰ হিচাপ নাই মানে। অ' সেইটো কাৰণে মানে এটা হলে সুবিধা হয়। হয়নে নহয়? তেনেকুৱা হলে উম অ' আৰু তুমি ঘৰৰ মাছো খাব পাৰা ন', সেইটো এটা ভাল কথা ঘৰৰ বস্তু খোৱাটো আৰু ন।
এই ইয়াতে এতিয়া মাৰিব পৰা মানুহ অ' মাৰিব পৰা মানুহখিনিয়ে কলঙত ধৰা আগতে তেনেকে মাৰে বা ইফালে-সিফালে এতিয়া কলঙৰ পানীটো বাঢ়ি যাব। এতিয়া বাৰিষা আহিছে, ইফালে-সিফালে হব আমাৰ যে ঘৰত তেনেকুৱা মাৰা মানুহ নাই।
মাৰা মানুহ নাই। উম!
এ মাৰা মানুহ থাকিলে। খাই থাকিবলৈ পোৱা
খাই থাকিবলৈ পোৱা যায়, অ' সেইটোয়ে মানে তোমাৰ মানে কি জানানে গাঁৱৰ জেগাত সেইটো এটা ভাল। ঘৰৰ চবৰে প পৰি থাকে যে, হয় আৰু তাতে তোমাৰ এতিয়া যে পানী আহে পথাৰত তোমাৰ জাল দিলেও। কাৱৈ মাছ আকৌ গৰৈ মাছ, শ'ল মাছ এইখিনি লাগেই নহয় আৰু তোমাৰ পথাৰৰ সেই কাৱৈ মাছ কেইটা খোৱাতো বহুত ধুনীয়া মানে মাছ কেইটা সৰুৱে হওঁক, ডাঙৰে হওঁক খোৱাটো বহুত ভাল।
ইয়াত তুমি ভকুৱা মাছ এতিয়া তিনিশ টকা। কেজি অকমান এক কেজি ওজনতকে অকমান ডাঙৰটো হয়নে? কিন্তু তুমি সেই-সেইটো খোৱাতকে তুমি আধা কেজি হেই গৰৈ মাছ বা এই তোমাৰ শিঙি, মা
শিঙি অ', সোৱাদটো ভাল, এনেও তোমাক শিঙি আৰু মাগুৰ মাছটো সোৱাদ টো তেজৰ কাৰনে বহুত ভাল ন' হিম'গ্লবিন টো কমি থাকিলে তোমাৰ সেইকেইটা মাছ খাবই দিয়ে, ক'লা মাছ কেইটাই খাব লাগে বিশেষকে তেতিয়াহে তোমাৰ ভাল।
উম, অ', টেংকিত পোহে সেইটো তোমাৰ সোৱাদ নাই গ'ম পাইছা আৰু ঘিনো লাগে ন' তেনেকুৱা হ'লে? অ', সেইটোয়ে তোমাৰ মানে ধৰি লও, আজিকালি মানে ধৰি লও পিয়ৰ নহয় আৰু চাবাচোন আগতে মাগুৰ মাছতটো পুৰা ক'লা হৈ থাকে, আজিকালি তোমাৰ মাগুৰ মাছ টোৰ এটা চাইন আছে নহয়, অকনমান কিবা জিকমিকাই থকা নিচিনাকে থাকে হয়নে নহয়? সেইটো মানে তুমি গ'ম পোৱা আৰু সেইটো যে সিহঁতে পোহা বা বেলেগৰ পৰা আনা। আৰু এই চাইনা মাগুৰ বুলিয়ে মাগুৰ মাছ দি দিয়ে তেওঁলোক।
এতিয়া আমাৰ গাঁওৰ গাঁৱৰ যিবোৰ সৰু সৰু পুখুৰী। সৰু সৰু পুুখুৰী বিলাক যে আছে সেইবিলাকৰ তোমাৰা মাছ খিনি খাবলৈকে ধুনীয়া হয়। সোৱাদ লগা, ধুনীয়াকে কুটি বাচি ধুই কৰি ল'লে। তুমি সেইটো সোৱাদ বহুত ধুনীয়া তুৰা মাছ আজিকালিতো তুৰা মাছ দেখিবলৈ পোৱা নাযায়।
অ', দেখিবলৈ পোৱা নাযায় অ', অ', সেইটোয়ে সেইটোয়ে। আৰু কি জানানে উম, আছে নেকি?
পুখুৰী কিন্তু মাৰা মানুহ নাই অ', আছে মাৰা মানুহ নাই যে।
কোনোবা গাঁৱৰ কোনোবাই যদি মাৰে লগাই দিব পাৰা, নহ'লে দাদাক
এ তেনেকে মানে কি হয় জানা দেউতাও নোৱাৰে যে এতিয়া কি কয় সিহঁতৰ ডাঙৰ মাছ কেইটা আগ ধৰিয়ে মাৰি পেলাই বা সিহঁতৰ নধৰে। পিছত সিহঁতে মনে মনে মাৰি পেলাই লৈ যায়।
অ', সেইটো এটা বেয়া কৰে কিন্তু ন'।
উম।
আৰু নো তুমি গোটেই দিনটো কেনেকে ৰখি থাকিবা হয় নে?
যোৱা বছৰ তেনেকে দুবাৰ মাৰি লৈ গ'ল আমি গ'মেই নোপালো, দেউতাই বোলে সুধিছিলেহে। অ', ব দুবাৰ তেনেকে মাৰি লৈ গ'ল আমি গ'ম নোপালো। উম, এই পিছৰবাৰ সেইকাৰণে বাদ দিলো আৰু মানুহক সুধিবলৈ। মানে পথাৰৰ মাজত যে।
অ', সেইটো কাৰণে ওচৰৰ মানুহে দেখা নাপায় আৰু ন' অ', তেনেকা হ'লে তো
আৰু পুখুৰীটো তোমাৰ পথাৰৰ মাজত পুখুৰীতো তোমাৰ কোনোবাই এ ৰাস্তা দি গ'লেও তাৰমানে পুখুৰটোৰ ভিতৰতনো মানুহ সোমাই থাকিলে কি গ'ম পাব।
অ', কি গ'ম পাব সেইটোয় এটা কথা আৰু তেনেকুৱা হ'লে এটা অসুবিধাও হয় দিয়াচোন ন'। তুমি আৰু নিজেতো যিমানে যিহওক ন' নিজৰ পুখুৰীটো সদায় নিজে খাবলৈহে কৰা যায় ন'! তাতে যদি বেলেগে যদি তোমাৰ মানে মাছ বিলাক মাৰি নিয়ে বহুত বেয়া লাগে। লাগে হয় নে নহয় আৰু তুমি ইমান কষ্টকৈ পঢ়িবা উম, কোৱাচোন।
তেনেকে এৰি দিছিলো নহয়।
অ'।
শ'ল মাছ তাৰপিছত এইটো ৰূপচন্দা কয় যে। ৰূপচন্দা মাছ অ', তেনেকুৱা মাছ এৰি দিছি লো নহয় তাৰপাছত ডাঙৰো হৈছিল জানানে, তাৰপিছত কেনেকে মানুহে গ'ম পালে গ'ম পাই পেলাই তো তাতে কিবা কিবা মেডিচিন দি দিলে নেকি মাছ বোৰ একে তোমাৰ ইমান বেয়া লাগিছে নহয়। একে ৰ বুকুখনন ৰঙা মাছবোৰ চব পেটটো ওপৰলে দি দিয়ে এক
উম সেইটো বেয়া কৰি আছে। অ', সেইটো বেয়া কৰিছে ইমান কষ্ট কৰি পেলাই পোহা যায় ন মানুহে কিয় মানে এনেকুৱা কৰে, মানুহ বিলাকে কেতিয়াও বুজি নাপায় গম পাইছা নে আজি কালি মানে অ' সেনেকুৱা হাললে এটা অসুবিধা হৈ দিয়াচোন। চোন তুমি ইমান কষ্ট কৰি পইচা খৰচ কৰি পেলাই কৰিছা ন। তাৰ পিছত যদি বেলেগে যদি কৰে আৰু উম। আকৌ যে মাছৰ যে আচাৰ এটাও বনাব পাৰি নহয় খাই পাইছানে এনে।
অ', হেৰি সৰু সৰু এই মোৱা মাছটো যে।
মোৱা মাছটোতো বনাইছা বনাই খাব পাৰিয়ে তোমাৰ হেৰি মাছো পাৰা এই যে সৰু ৰৌ মাছ যে কটা মাছ টো যে ৰৌ সেইটো মাছৰো পাৰা নহয় ধুনীয়াকে বনাই খাবলৈ বহুত ভাল লাগে খাই। বোলে উম মিঠা -মিঠা হৈ যায় নহৰুো দিয়া যায় যে।
অ', মই মই এই মোৱা মাছতটো খাই পাইছো, তাকো মই এ এবাৰ শ্বিলঙলৈ যাওঁতে তাৰ পা কিনি আনিছিলো অ' তাত এ তাৰ পৰা কিনি আনোতেও খাইছো আকৌ তাত হোটেলখনতো খাইছিলো মানে।
অ', এনেই তোমাৰ মাছৰ আছৰটো খাবলৈ বহুত ধুনীয়া হয়। গম পাইছা নে এনে কিনি অ' তুমি কিনি আনিও খাব পাৰা তুমি ঘৰতে বনাইও খাব পাৰা। হয় কিন্তু বহুত সোৱাদ হয় মাছৰ আচাৰটো এই কি কবা পুখুৰীত যিবিলাক থৰি লও তোমাৰ ভাঙন মাছ বা এনেকুৱা ৰৌ পোৱালিয়ে থাকে থাকে নহয় সেইবিলাক মাছ দি বনাব পাৰা সেইবিলাক পূৰা ফ্ৰাই কৰি ল'বা আৰু ধুনীয়াকৈ কাটাবিলাক আঁতৰাই দিবা। তেনেকে তুমি বনাই খাব পাৰিবা বহুত ভাল লাগে খাবলৈ তুমি
সেইটো কিবা এটা ভিটামিনো পায় ন' সেইটো
অ', ঘৰৰ মাছ যেতিয়া হলে নহয় ভিটামিন টোতো থাকিবইে আৰু এনেও আমি মাছটোতো
এতিয়া -এতিয়া বহুত মাছ ওলাব নহয় এই আমাৰ মাহীহঁতও ঘৰত দিয়ে তেনেকুৱা মাছ।
অ', এতিয়া মানে মাছৰ তোমাৰ অভাৱ নাই কিন্তু এতিয়া মাছ বিলাক মাৰিব নিদিয়ে গম পাইছা। এতিয়া মাছৰ কণী হৈছে যে মাছ বিাক মাৰিলে আকৌ বিাক নাবঢ়ে যে কাৰণে। বাৰু দিয়া ন, উম ঠিকে আছে দিয়া ন পিছত কথা পাতিম দিয়া উম। হ'ব দিয়া উম।
হ'ব দিয়া।